হেল্ল'
কি কৰি আছা
মই এই এখন কিতাপ পঢ়ি আছিলো
আহ কি কিতাপ আহ কওক কওক কি কিতাপ
এখন কিতাপ পঢ়ি আছিলো এনেই গল্প
আহ ভাল লাগে কেতিয়াবা পঢ়ি
অঁ অঁ
পিছে কিহৰ ওপৰত কল পাতত কাহিনীতো কিহৰ
এ এনেই স্বামী স্ত্ৰীৰ
অ'
এইবিলাক কাহিনী এটা দিছে আৰু সেইটো পঢ়িলো ভাল লাগিল পঢ়ি
অলপ কবা নেকি মই অলপ শুনো স্বামী স্ত্ৰীৰ বিষয়ে লৈ
মোৰ ইমান মনত নাথাকে।
অ অকনমানো নাই কষ্ট বা অলপমানো নাই মনত
কৰিলো
অ
াই
আহঁ তেতিয়াহলে আৰু মই কম দিয়া না এয়া হেৰি মানে এ ধৰিওক বুধিয়ক শিয়াল
অঁ অঁ
এজনী কউৰী
দুয়টাই বুদ্ধি মানে বুদ্ধি তাৰ মানে শিয়াল আৰু কাউ মানে হেৰি তোৰ নামটোৰ গল্প তোৰ নাম এইটো এটা গল্প সাধু কথাও আৰু গল্প সেনেকুৱা আৰু মানে এদিন এদিন তাৰমানে সিহঁতে তাৰমানে কৰবাত ফুৰিব গৈছিল দুয়জনে কাউৰীজনী আৰু শিয়াল ফুৰিব গৈ থাকোতে তাৰমানে সিহতে মানে বন্ধু ন ফুৰিব গৈছে এ গৈ আছে গৈ আছে গৈ থকাৰ পিছত তহতে তাৰমানে লগ বন্ধুৱে কলে যে বন্ধু আমি এটা কথা মনত পৰিছে কম কাউৰীটো কলা শহালীত আমে গছে দে কোৱাচোন সখী কিনো কথা কবা বোলে হেৰি তুমিচোন ডাঙৰ ডাঙৰ মাংসৰ টুকুৰা খোৱা আমি ভাগতে নাপাম তুমি দেখোন ডাঙৰ ডাঙৰ মানে কিবাম্ হেৰি মৰা পৰিলেও তুমি ডাঙৰ ভালটোৱে আগতে কোৱা, আমি শেষতে পাওঁ, এটা কামকৰা। হেৰি এ, তুমি আৰু মই এদিন তাৰমানে, এনেকে কৰবাত যদি মৰা মানে এ, ছাগলীয়ে হওক গৰুৱে কৰবাত যদি কোনোবাই পেলাই দিয়ে, আগতে তাৰমানে কোনে খাব পাৰে। সেইটোৱে বেছি বুদ্ধিয় হব, কাৰণ শিয়াল আৰু কাউৰিটো আলোচনা কৰিলো। তেতিয়া শিয়ালটোয়ে কলে হ'ব দিয়া। এ, কিনো কথা এইবিলাহন সৰু কথা, এনেকে কলা আৰু। তাৰপিছত আৰু এ, সিহঁতে আৰু এনেকুৱাকে তাৰমানে চাই আছে আৰু কোনদিনা গৰু মৰিব কোনদিনা কি মৰিব মানে ছাগলী গৰু মৰা মানে অনুসন্ধান চলাই আছে আৰু, এ, সখী নায়ে দেখোন আমাৰ ভাগ্যত নাইয়েই নেকি এগলাসান, ত শিয়ালিটোৱে কলা, আছে সখী। আজি মই দেখিছো, এই অমুকত তাৰমানানে জেগা টুকুৰাৰ নাম সুধিলা, যে অমুকত। এটা মৰা ছাগলী পৰি আছে। কিন্তু হেৰি নাই, তাতে মাংস-চাংস নাই গেলি গচি গৈছে। এ, সখী একো কথা নাই দে গেলি পচি দেচোন আমি হাড়দি দালকে চুবাম, কিনো পাওঁ চাম, সেনেকে কৈছিল। ঠিক আছে বল, তাৰপিছত সেনে বয়োজনীয়ে গ'ল, শিয়ালো গ'ল কাউৰীও গ'ল যোৱাৰ পিছত কাউৰীটোৱেতো ভাবি নাপালা, কাউৰীটো ওপৰে-ওপৰে উৰি যায় না, নিৰ টাইম লাগে, শিয়ালটোৱে আৰু মানে শিয়ালৰ দৌৰটো বেছি না। সি দৌৰি পুৰা বেগত দৌৰিছি, দৌৰাৰ পিছত তাৰমানে সিহঁতে আগতে তাৰমানে আলোচনা, কোনে আগতে ল'ব পাৰে। হাৰ্দিদালকে কোনে আগতে ল'ব পাৰে, সেয়ে প্ৰথম হ'ব। তাৰপাছত আৰু এ, কাউৰীটোৱে উৰি যাই আছে, শিয়ালিটোৱে বহুত ভিখন দৌৰিছি, দৌৰি মানে আগত কাউৰীত কটি শিয়াল টোৱে তাৰ মানে লৈ ললা, লোৱাৰ পিছত আৰু কাউৰীটোক কলা সখী, মই নোৱাৰিলো ল'বা তুমিয়ে প্ৰথম হলা, একো নাই দিয়া। তাৰপিছত কাউৰীটোৱে আৰু মনতে ভাবিছিল, সি পাং পাতিছিল। যে লছি-লছি কিন্তু মই ইয়াক ঠগাম। মই ইয়াক ঠগাম, তাৰমানে সিহঁতে যোন ফালেদি যায় এটা-এটা নদী সেই নদীটোৰ ওপৰত এডাল সাঁকো আছিল। তেতিয়া, কাউৰীটোৱে ভাবিছিল। সাঁকোৰডালেদি তোন তাৰ মানে কাউৰিটোতো ওপৰেদি পাৰ হ'ব। শিয়াল তুইতোন সাঁকোয়িদি দি পাৰ হব লাগিব, সি নদীটো নহয় তোম সাঁতুৰি যাবা লাগব, নহয় কিবা সাঁকো দি পাৰ হব লাগব। কিন্তু কাউৰীটোৱেতো সাঁক-সাঁকোয়েদি তো পাৰ হ'ব নালাগে। সেইকাৰণে কা ঠিক আছে তুমি এ, সাঁকোয়িদি যোৱা, মই ওপৰেদি যাওঁ সেনেকে কৈছি। তাৰ পিছত, শিয়ালিটো খোজকাঢ়ি যাওঁতে-যাওঁতে ভাগাৰ লাগিল নহয়। এটাতে সাকোঁদালৰ কাষত, তাৰমানে থিয়লা, আৰু কাউৰীটো তাৰ মানে সাঁকোৰ ওপৰত এডাল হেৰি থাকে বাহ থাক এ, বাঁহডালত তাৰ মানে জিৰ-জিৰণী ললা। জিৰণি লৈ কাউৰীটোৱে তাৰ মানে কৈ আছে সখী হেৰি তুমি কিয় ৰৈ গলা?। তেতিয়া সিয়াাত কথা কব পাৰা নাই সাৰ মুখত তাৰ মানে হাৰ্াল আছে ইতয়া আ তোৰ খাবাৰ ইচ্ছা আ তু কেনেকে খাব বুদ্ধি কৰিব লাগিব ন কাউৰীটো মুখেদি কৈ আছে শাল শুনি আছে সি মুখে দি মাতা নাই তাৰপিছত কাউৰীটো গলা মুখে নামাতে মই এতিয়া হাৰ্দিিডালকে মই এক খাম আৰু মই শিয়ালত প্ৰতি মই তাৰ মে পিছপবা নোৱাৰো মই আগতে বুদ্ধিটো মই বেছি বুদ্ধি হৈ থাকব লাগিব মই প্ৰথম হ'ব লাগিব এনেকে ভাবি আছে আৰু ভাবি থাকি এই পানীত যে তাৰমানানে এটা প্ৰতিচ্ছবি পৰে না নিজৰে এটা প্ৰতিচ্ছবি পৰে না সেই প সেই ছবিটোো তাৰ মানে শিয়ালটোৰো পৰিছে কাউৰীটোো পৰিছে এতিয়া কাউৰীটো কছে সখি চোৱাচোন তোমাৰ নিচিনা এটা এ এজনী তোমাৰ নিচিনাই এজনী চাহা চ তুমিয়ে সেইজনী নিক সেইটো তোমাৰ ডাবোুল নিকিন চোৱা চন্তল খালে তুমি পানীত তাৰপিছত যেতিয়া চাি এতিয়াতো শিয়াল বিহুত হয়য়তোন সেইটো দেখোন মই তাৰ পিছত কাউৰীটো কলা সখি তোমাৰ হড় দিডাল সেইটো শিয়াল পাইছে তাৰপিছত ভ ভ হুৱ হুৱ কৰি দিছ তাৰমানে নেদে আৰু হোৱা হোৱা কাৰণ ভাত দিডালটো পৰি গল পৰি যোৱাৰ কাউৰ ওপৰৰ পৰা আহি কাৰবাৰ ধৰি ললা তলত যাবই নাপালা হাৰ্ দিি ডাল তলত যেতিয়া দাব নাপালা তেতিয়া শিয়াল হেৰি মুখৰ বাৰ যেতিয়া পৰিলা ধৰি লৈ এ হেৰিত বাঁাহডালৰ ওপৰত পৰি তাৰ মমানে শিয়ালটোোক চকাব ধৰিছে যে সখী তুমি বেছি বুদ্ধি হক নহয় সুধ লক মই কাৰণ তুমি মুখখন কিয় মেলিছিলা তোমাৰ প্ৰতিচ্ছবিটোহে পৰিছিল তোমাৰ বুদ্ধি একোৱেই নাই মইহে বেছি পুঠিয়া িকে সেইকাৰণে মানুহেও তাৰমানানে কেতিয়াবা তাৰমানে সৰুও যে ডাঙৰক সহায় কৰিব পাৰে এই কাউৰীটো আৰু খিয়াল তোৰ খিয়াল তোৰ নিচিনা হ'ল আৰু গতিকে মই ত মানে এইবিলাকান পঢ়ি ভাল পাওঁ সাধুকীত কথা কোন বাা গল্প এইবিলাক ভাল পা তুমিও পঢ়িছা নে নাই এইবিলাখ সাধু কথা হ বা এনেকুৱা কি কৰিছা তুমিও কোৱা মইও শুনো
কৰিছো মই তাৰমানানে আজি এটা কেক বনাইছিলো এ কেক টো বনাব জানে না
মই কেকৰ বিষয়ে অলপ মানে মই বেছি ভালদৰে নাজো নাজানো ব মই ম মানে ঘৰত বস্তু বনাব নাজানো মিছা কথাাত মই সঁচাইৈো মই বনাব ন
সহজ সহজ পদ্ধতিৰে বনাইছোঁ মানে অ'ভেন চভেন নাই ঘৰতে বনাইছোঁ
অ অ কোৱা
বেলেগ একো নাই মানে ময়দা দুই কাপ ল'ব লাগে দুকাপ বা নিজৰ আনন্ত মতেে
অ অ অ
চেনি এক কাপ
অ অ
চেনীতটো মানে গুৰি কৰি ল আৰু ডমা ডিম তিনিটা গাখীৰ লব লাগে
আহ আহ অ আহ
আৰু কাঠৰ তেল বা বাটাৰ যিকিনো দিলেই হ'ল আৰু বেকিং পাউদাৰ দুই চামুচ আৰু ফেলিনা এচামুচ আৰু নিমখ অলপ প্ৰথমতে তাৰ মানে এটা মানে কুকাৰত
অ
এটা কুকাৰত
উম উম উম অ
নিমখ দিব লাগে নিমখ খিনি তাৰমানে সেইখিনি গৰম হব দিব লাগে তাৰে ওপৰত এটা ষ্টেড দিলে হৈ কল
অ অ
এইখিনি গৰম হৈ কিনে তাৰমানে মানে এইখিনি ব তাৰখিনি অলপ ঠিক কৰিব লাগে এই যিখিনি বস্তু টো মই নাম ক'লোঁ সেইখিনি গোটেইখিনি মিহলি কৰিব লাগে
অ অ অ অ অ দেত
মিি কৰি ভাল মিহাই মানে এ মানে মানে বেটাৰ সৃষ্টি কৰিব লাগে আৰু নককাা তাৰপিছত এই কেক বনোৱা যে আছে
অ অ
কেক বনোৱা বাতিটোত এই সেইখিনি বস্তু মানে দি দিব লাগে তাৰপিছত এই পকাৰো ৰদ নিমই গৰম হ'ব দিছিলোঁ সেইখিনি বস্তু কুকাৰত মানে এই তেণ্ডালৰ ওপৰত দিও দিব লাগে
আহ
তাৰপিছত ধৰ ত্ৰছ চল্লিছ মিনিটৰ পাছত সেইখিনি হৈ যায় ধুনীয়া ঘৰতে বনাব পাৰি মই অলপ থুলমূুলকে কৈছো চু আৰু ইয়াতকৈ আৰু ভাল গৈ হেৰি কৰিব পাৰিল আৰু বনাব পাৰিল
অ অ
মানে চিম্পুল কেক মানে কিছুমান ঘৰতে বনাই খাব পাৰিল বাহিৰত ধৰ বেছি তেল চেল দিয়ে না
অ অ
তেনেকৈ চিম্পুল হিচাপত
অ তুমি তাৰমানে এনেকুৱা বনোৱা অভিজ্ঞতা আছে আৰু অ ভালে সগিলাখান মই মই নোৱাৰো মই এক এ হ মই বস্তু বনাব ন নাজানো কাৰণে হোৱা মই সঁচাকে সঁচা কথা কৈছোঁ মই তাৰমানে ধৈৰ্য্য নাই মই সেইবিলাান বনোৱাত
অ কিছুমানৰ ধৈৰ্য আছে কিছুমানৰ ধৈৰ্য্য নাই কিছুমানে এইবিলাক হব পাৰে
অ যাৰ ধৈৰ্য আছে এই বনোৱা বনোৱাৰ অলপমান টাইম থাকে ন মানে সময়টোো ধৈৰ্য ধৰি থাকিব লাগিব মই এইবিলাক মোৰ কাম তাৰ মানে পতাপাত হ'ব লাগে পতাপাত মানে মই জল্দি জল্দি মই কাৰে সেইবিলাক ন আৰু কি কইছা মানে কেতিয়াবা হয়তো কৰিবৰ কাৰণে চেষ্টা
মানে ঘৰতে বনাব পাৰে বেছি বেছিো নালাগে অকল ময়দা হ'লে হ'ল বাহিৰা বস্তুতো মানে ইমান মানে নালাগে ঘৰত থকা বস্তু বিলাক য বনাব পাৰি এই গাখীৰতটো থাকে ঘৰত ময়দাতটো থাকে কনীৰটো থাকে
অ অ থাকে কিন্তু তাৰমানে কেনেকুৱা মোৰ ওচৰত তাৰ মানে শিকাই দিয়া মানুহ ত আঁকিব লাগিব তাৰ মানে কেনেকুৱা বস্তু কিখন বাৰো আনিব পাৰো সংগ্ৰহ কৰি কিন্তু বস্তুতটো মোক তাৰমানে দেখাই থাকিব লাগিব এবাৰ একদিন যদি দেখাই দিয়ে ভাল মতন হয়তো নিশ্চয় পাৰিম নৰা কাম একো নাই কিন্তু ওচৰত যিটো মানে উম বনোৱা মানুহজন অভিজ্ঞতা থাকে না সেই মানুহজনক লাগিব যে এইটো বস্তু এনেকে দিয়া এনেকুৱা কৰ এনেকুৱা কৰ এ তেনেকুৱা মানুহজন ওচৰত থাকিব লাগিব তেতিয়া হয়তো পাৰি এদিন কৰাৰ পিছত মোৰ সাহস অ এদিন কৰাৰ পিছত মোৰ সাহস আহিব বা মই জানিম কথাতো এনেকুৱাহে কৰা হয় কিন্তু মোক তাৰ মানে কেনেকুৱা এ ধৰি কৈ আছা মই শুনি আছো কিন্তু মই কৰিব চেষ্টা কৰিলো কোনটো আগতে কৰিম মোৰ ভুলে হলে নেকি না নহবয়ে নেকি আৰু মই সেই বস্তুটোৰ অলপ উগুল থুগুল লাগে গতিকে কৰা মানুহ কাষত থাকিব লাগে